হেল্ল
অ
হয় অ শুনিছো হয় কওক।
অ হয়, ভালে আছে আপুনি?
অঁ, মোৰ ভালেই আপোনাৰ?
অঁ ভালেই দিয়ক।
অঁ অঁ কি কৰিছে এতিয়া? গৰমতটো খুবেই বেছি হয়।
অঁ হয়, এতিয়া মই বহি আছো ৰ'ব।
অঁ এনেই ঘৰতে।
হয় ঘৰতে আছো।
অঁ
ঠিক আছে তেনেহ'লে আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো প্ৰকৃতি লৈছোঁ নহয়নে।
হয় হয়।
হয়, তুমি প্ৰকৃতি ভাল পোৱানে?
অঁ, প্ৰকৃতিকটো ভাল পাবই লাগিব আৰু প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে, আৰু প্ৰকৃতিয়ে আমাক জীয়াইও ৰাখিছে। এতিয়া প্ৰকৃতি নহলেতো অসম্ভৱ। এতিয়া প্ৰকৃতি বুলি কওঁতে মনত পৰিলে এতিয়া, প্ৰকৃতিয়ে মানে যিটো ৰূপ ধৰিছে এতিয়া নহয়।
উম
অ এতিয়া আমাৰ বিশেষ কৰি গৰমৰ ছিজন এতিয়া গৰমৰ বতৰ তাৰ পিছত গৰমৰ এই সময়ত বাৰিষা সময়ত এতিয়া খেতি কৰাৰ সময় আৰু এই খেতিৰ সময়ত কেতিয়াবা বৰষুণ হয় কেতিয়াবা বৰষুণ নহয় নহয় অ মানে এনেকুৱা ক্ষেত্ৰত মানে আপুনি কি ভাবে মানে
উম এইটো সময়ত
হয় হয় এতিয়া এ অ মানে এতিয়া বৰষুণ কেতিয়াবা হয় কেতিয়াবা ন হয় ধৰি লওক আমাৰ খেতি কাম কৰোতেও পানীৰ প্ৰয়োজন হয়। নহয় এতিয়া সেই প্ৰ প্ৰকৃতিয়ে পানী দিলেহে আৰু প্ৰকৃতিয়ে পানী দিব মানে কেনেকৈ দিব আমিওতো প্ৰকৃতিক মানে ভালদৰে ৰাখিব লাগিব নহয় সেইটোৱে ক'ব খুজিছিলো আৰু অ'
প্ৰতি প্ৰতিদিনে আমাৰ জলবায়ুবোৰ সলনি হৈ যাই আছে তাৰ বাবে বৰষুন হোৱা কোন সময় আগৰ যি যিনটো সময়ত বৰষুণ হৈছিল বহুত বেছি পৰিমাণে এতিয়া কম পৰিমাণে আৰু বাৰে বাৰে সলনি হোৱা দেখা গৈছে জলবায়ুবোৰ নহয় নে হয়, হয়, হয়। গোলকীয় উষ্ণতা বঢ়াৰ কাৰণে কিছু গৰমৰ গৰমৰ আমাৰ অঞ্চলবিলাক গৰম হৈ পৰিছে যাৰ ফলত খেতি বাতিতো কিছুমান অঞ্চলত খুব বেছি পানী হৈছে আৰু কিছুমান অঞ্চলত একেবাৰে পানীৰ অভাৱ দেখা গৈছে।
হয় হয় হয় উম উম
প্ৰকৃতি বুলি ক'লে আমাৰ যিহেতু আমাৰ আমি প্ৰকৃতিৰ ভিতৰৰে হয় আমি প্ৰকৃতিৰ বাহিৰৰ নহয় আমি প্ৰ কৃতিৰে এটা অংশ হয় মানুহ চৰাই চিৰিকতি, জীৱ জন্তু, গছ গছনি ন নদী, পাহাৰ, পৰ্বত সেই সেই সকলো বিলাক আমি এটা প্ৰকৃতিৰে অং শ হয় আমি যদি সকলো ফালে এ নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ নহয় বেলেঞ্চ কৰি ৰাখিব লাগে তেনেহ'লে আমি প্ৰকৃতিক গছ গছনি সেইখিনি সুৰক্ষিত ভাৱে ভালকৈ ৰাখিবই লাগিব। যদি আমি যধে মধে গছ গছনি বা গছ গছনি কাট টি যধে মধে পাহাৰ পৰ্বত ধংস কৰো বা চৰাই চিৰিকটি তেনে জীৱ জন্তু, পখিলা পোক পৰুৱাবোৰ ধ্বংস কৰো। তেনেহলে আমি মানুহ মানুহৰো ভালদৰে সুস্থ ভাৱে জীয়াই জীৱন জীয়াই থাকিবলৈ অসুবিধা আহি পৰে নহয় নে
সেইটো হয় উম
পোক পৰুৱা যেনেকৈ প্ৰকৃতিৰ পোক পৰুৱা ভমৰা সেইবিলাকেই আমাৰ ফুলৰ ৰস শুহি ফুলটো ফুল ফুল ফুলৰ পৰা যিটো ৰেণু হয় সেই ৰেণু আন এটা ফুলৰ লগত এ যিটো সংযোগ কৰি ফল হোৱাত বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্ৰজাতিৰ ফল হোৱাত সহায় কৰে। ঠিক তেনেদৰে যদি সেইবোৰ কমি যায় তেনেহ'লে আমাৰ মানুহবিলাকৰো কিছুমান অসুবিধা আহি পৰে নহয়নে।
হয় হয় হয়।
প্ৰকৃতি তেনেকুৱা আমি বিভিন্ন ধৰণৰ পাওঁ। উম প্ৰকৃতিবিলাক আজিকালি- লাহে লাহে বিনষ্ট হ'বলৈ ধৰিছে। আমাৰ কিছুমান মানুহৰ বেয়া ক কামৰ দ্বাৰা বা অসজাগতাৰ দ্বাৰা নহয় নে।
হয় হয় আৰু কিছুমান মানে বয়ক্তিগত লাভালাভৰ কাৰণে- মানে প্ৰকৃতিৰ ফালে চিন্তা নকৰে আৰু মানে প্ৰকৃতিৰ যে কিবা ক্ষতি হৈ আছে মানৱ জাতি। কিজে ক্ষতি হৈ আছে। মানে তেনেকৈ চিন্তা নকৰে তেওঁলোকে নিজৰ লাভালাভটো চাই আৰু ব্যৱসায়ত কিমান আগ আগবাঢ়িব পাৰে নতুন নতুনকে বহুত বিলাক উদ্যোগ কৰিছে সেই উদ্যোগে বাৰু আমাক আহ। কৰ্ম সংস্থাপনো দিয়ে কেতিয়াবা কিন্তু হলেও মানে যিৱটো ক্ষেত্ৰত প্ৰকৃতিৰ ক্ষতি হৈ আছে, সেইটো দিশলৈও নজৰ ৰাখিব লাগে। আৰু
উম, হয়। ঠিকে কৈছে আপুনি।
উম।
তেনেকুৱা আমাৰ কিছুমান মানে যিটো মানে ক্ষতি কৰে, তেনেকুৱা ধৰণৰ কিছুমান ৰাসায়নিক বস্তু আমি ব্যৱহাৰ কৰা বন্ধ কৰিব লাগে। যিটো আমাৰ মাটি হওক, হয়। মাটি হওক, পানী হওক। সকলোখিনি প্ৰদূষিত কৰে সেই ৰাসায়নিক দ্ৰববোৰে প্ৰকৃতিৰ ক্ষতি কৰাৰ লগতে আমাৰ মানৱ শৰীৰৰো বহুত ধৰণে ক্ষতি কৰে।
কৰে হয়।
উদ্যোগিকভাৱে লাভান্বিত হ'ব পাৰি তেনেকে, তেনেকৈ কিন্তু আমি মানৱ বা প্ৰকৃতিৰ ক্ষতি কৰি কেনে উদ্যোগিকভাৱে লাভান্বিত হৈ কিছুমান ক্ষেত্ৰত একো লাভ নাই নহয় নে? আমাৰ পিছত প্ৰজন্মবিলাকৰ মানে আমি
অ', আহিবলগীয়া ভৱিষ্যত প্ৰজন্মৰ কাৰণে মানে প্ৰতাক প্ৰত্যাহ্বান হৈ যাব আৰু সেয়া
অ', প্ৰত্যাহ্বান হ'ব। আমি প্ৰত্যক্ষভাৱে বা পৰোক্ষ ভাৱে যদিও সিটো সেই দেখো কিন্তু সিটো হৈ আছে এতিয়াও স আহা আহি থকা প্ৰজন্মৰ বাবে ক্ষতি হৈ আছে, এতিয়াও নহয়নে? উম। উম।
যিয়েই নহওক আৰু এতিয়া যিহেতু আমাৰ মানে উ, মানে বাৰিষা সময় নহয়। আৰু বিশেষকৈ মানে এই বসন্ত টো আহি গ'লেই। এতিয়া আৰু এই বসন্তৰ সময় খিনিয়ে বেছিকৈ ভাল লাগে আৰু বসন্ত গ'ল যেতিয়াবা আমাৰ বিহু, গ'ল। বসন্ত হয় গ'ল নহয় সেই বসন্তৰ সময়খিনিত যেতিয়া মানে গোটেই প্ৰকৃতি সুন্দৰ হৈ উঠে, জীপাল হৈ উঠে গছ গছনি হওক। তে ফুলে হওক, ফলে হক নহয়। তেনেকুৱাকে আমাৰ মন বিলাকো ভাল লাগে। প্ৰকিকৃতি কি ভাল হৈ থাকিলে, আমাৰ মন বিলাকো ভাল লাগে আৰু আমাৰ মানসিকভাৱেও আমি সুস্থ হৈ থাকো আৰু
উম, হয়। একেবাৰে ঠিক কৈছে। প্ৰকৃতিৰ মাজত থাকিলে, আমাৰ মনবিলাক সজাগ হৈ থাকে ধুনীয়াকৈ। কৈ কিবা নতুন চিন্তা সৃষ্টি গতিশীল কোনো কাম কৰিবলৈ, আকৌ নতুনকৈ ভাবিবলৈ তেনেকৈ মনত প্ৰেৰণা আহে।
হয় হয়-হয়।
উম।
উম। আৰু চাবলৈ গ'লে অঁ! কওক?
হয়। আহ প্ৰকৃতিৰ সমস্যাবিলাক কেনেকুৱা-কেনেকুৱা হয় বা সেইবিলাক সমস্যা এতিয়া আমি কেনেধৰণৰ সমাধান কৰিব পাৰোঁ অঁ! তুমি কিবা ভাবিছানে? তাৰ বিষয়ে।
অঁ! সেইটো ক্ষেত্ৰত সেইটো ক্ষেত্ৰত আমি মানুহবোৰে আচলতে দোষী হয়, আৰু আমি সজাগ হ'ব লাগে আচলতে। প্ৰকৃৃত নষ্ট বা ক্ষতি হোৱাৰ মূল কাৰণটোৱেই এতিয়া প্ৰদূষণ বুলি ক'ব লাগিব। মানে প্ৰদূষণ ইমান বেছি বেছি হৈছে। সকলো ফালৰ পৰাই যেনেকে আমি অলপ আগতে মাটিৰ কথা ক'লোঁ, মানে এই যে ৰাসায়নিক সাৰেই হওক বা ৰাসায়নিক দ্ৰৱ ব্যৱহাৰ কৰাৰ ফলত মাটি কি পানী সকলোতে ক্ষতি কৰে। তাৰ পিছত আপোনাৰ সেই মানে উম! ধৰি লওক, এই যে যান-বাহনবিলাক, এতিয়া তো মানুহ যেনেকৈ বাঢ়িছে, জনসংখ্যা বঢ়ালৈ যান-বাহনো অসংখ্য। আগৰ দৰে নহয়। আগ আগৰ মানুহে আহ খোজকঢ়ি হ'লেও বহুত দূৰ গৈছিল। আজিকালিতো খোজকঢ়াটো বাদেই দিয়ক ঘৰে-ঘৰে মানে গাড়ীৰ অভাৱ নাই। এটা পৰিয়ালত, এটা ঘৰত, বহুত কেইটা গাড়ী থা থাকে। আৰু সেই গাড়ীয়ে গোটেই উম যান-বাহনৰ যিটো যত হৈ যায় আৰু ৰাস্তাৰে, নহয়? তাৰে যিবিলাক হৰ্ণৰ শব্দই হওক, যিটো আমাৰ শব্দ প্ৰদূষণ হয় ইফালে। তাৰপিছত আপোনাৰ ধোঁৱাই হওক, ধোঁৱাখিনিতো আৰু গমেই পায় আপুনি, মানে প্ৰকৃ প্ৰকৃতিৰ কেনেকুৱা ক্ষতি কৰে। আমাৰ চা, চাহ, নিচা মানে উশাহ-নিশাহত। সেই বহুত ক্ষতিকাৰক, আৰু মানে জনসংখ্যা বৃদ্ধিৰ ফলত এনেকুৱা ধৰণৰ কিছুমান সমস্যা আহিছে মানে, সেই ক্ষেত্ৰত আমি অকনমান সজাগ হ'ব লাগে আচলতে। প্ৰকৃতিক ৰক্ষণাৱেক্ষণ দিয়াৰ কাৰণে আৰু। পানীৰ ক্ষেত্ৰতে হওক। পানী নহলেতো আমি চলিব নোৱাৰিম। এতিয়া পানীও কমি গৈছে নহয়? বহু বিলাক নদী খাল-বিলত পানীয়ে নাথাকে সময়ত। যিখিনি সময়ত পানী ভৰি থাকিব লাগে তেনেকুৱা সময়ত পানী নাথাকে। উম!
হয়। ঠিক তুমি কোৱাৰ দৰেই উম! উম! জনসং জনসংখ্যা বৃদ্ধিৰ ফলত উম! আমাৰ গোলকীয় যিবিলাক সমস্যা আছে, প্ৰদূষণৰ সমস্যা হওক জলবায়ুৰ সমস্যা হওক বা খাদ্যৰ সমস্যা হওক, তেনেকুৱা সমস্যাবিলাক দিনে-দিনে বাঢ়ি গৈ আছে। নহয়নে? আমি যদি উম! বিশাল বেছি সংখ্যক জনসংখ্যাক আমি যদি খাদ্যৰ সমস্যাবিলাক নোহোৱা কৰিব লাগিব, তেনেহলে আমি প্ৰকৃতিক ভালকৈ ৰক্ষণ সংৰক্ষণ কৰিব লাগিব। নতুন-নতুন পদ্ধতি খাদ্য উৎপাদনত ওলাব লাগিব। তেনেহলে আম, তেনেহলেহে আমি মানৱ প্ৰজাতিটো ভালকৈ জীয়াই থাকিব পাৰিম সুস্থভাৱে। নহয়নে? ঠিক তেনেদৰে তুমি কোৱাৰ দৰে, বেছি জনসংখ্যাৰ ফলত যান-বাহন বা তেনেকুৱা সংখ্যাবিলাক বাঢ়াৰ ফলত প্ৰদূষণৰ মাত্ৰা বাঢ়িছে। যদি আমি ব্যক্তি, এখন সুৰ, ওচৰৰে ঠাইলৈ যাব লাগে, তেনেহলে আমি এ এখন নিজৰ যান বা বাহন নলয়, ওচৰৰ ঠাইত খোজ কঢ়ি যাওঁ বা অকমান যাব পৰা ঠাইত চাইকেল লৈ যাওঁ বা নহ'লে বা আমি যিবিলাক, পা পাব্লিক বাছ আছে, সেইবিলাক কৰে, একেলগে ব্যৱহাৰ কৰে, তেনেহলে কম সংখ্যক হ'লেও প্ৰদূষণ কমি ব নহয়নে? হয়। আৰু আমি যদি জাবৰ জো থৰৰ যিটো সমস্যা আছে, সেইবিলাক যদি আমি যধে-মধে নেপেলাই বা খাল নদী, বিল- নলা-নৰ্দমাত ভা জধে-মধে নেপেলাই, সেইবোৰ উচিত ঠাইত আমি আ' পেলাওঁ, আমি পচন আ' উচিত ঠাইত পেলাই সি খিনি ৰক্ষন মানে আকৌ যিবিলাক পেলনীয়া পাকঘৰৰ পৰা আ' শাক- পাচলিৰ বাকলি হওক বা ৰঙালাওৰ তেনেকুৱা পেলনীয়া, পচি যোৱা বস্তুবোৰ আমি যদি সাৰ হিচাপে ব্যৱহাৰ কৰি তি পথাৰ বা যিকোনো ঘৰুৱা, ঘৰুৱা খেতিত, তেনেহ'লে সেইখিনিও অকণমান পেলনীয়া বস্তু জাবৰ-জোথৰ পৰিমাণ কমি যাব নহয় নে হয় তেনেদৰে গলো কিছুমান সমস্যা যদি আমি চাওঁ। সাগৰৰ অঞ্চলত কিছুমান প্লাষ্টিক প্লাষ্টিকৰ পাৰত যে সাগৰৰ পাৰত প্লাষ্টিকৰ কিছুমান বস্তু পেলোৱাৰ কাৰণে আমাৰ সাগৰৰ কিছুমান প্ৰজাতি সৰু প্ৰজাতি হওক বা ডাঙৰ প্ৰজাতিৰ ক্ষতি সাধন হৈছে। সেইবোৰ যদি আমি অহ যধে মধে নেপেলাই এঠাইত ভালকৈ পেলাই সেইবোৰ ভাল ব্যৱস্থা এটা লওঁ। তেনেহলে বহু পৰিমাণে আমাৰ ব মানুহ মানুহ কৰি বেলেগ প্ৰজাতি বিলাকো ভালকৈ থাক থাকিব। অকল আমাৰ ভুলৰ কাৰণে যদি পৃথিৱীৰ বেলেগ প্ৰজাতি সমূহৰ প্ৰকৃতি যদি ধ্বংস হ'ব লগা হয়, তেনেহ'লে আমাৰ বাবে বহুত লাজৰ বিষয় হ'ব এই
হয় হয় হয়, ঠিক আছে বাৰু এতিয়া মানে সময়ো হৈ আহিছে। নহয় অঁ আৰু আগলৈ পাতিম দিয়ক ঠিক আছে অঁ